দেখ আহ
শুনিছা
কোৱা শুনিছো অ
উ কি কৰিছা
মই চাহ অকন বনাব আহিছো তুমি কি কৈছা
অ মই এনেই আছো
ক্লাছ নাছিলে নেকি আজি
আজি ক্লাছ
মই চাহ আহ কিবা বন্ধ আছিলে
অ আজি আছি মহৰুম নে কি আছে
অ অ মই চাহ বনাইছো আৰু লগত কি আছে জানো আছে চাগে কিবা পিঠা কিবা কিবি।
অ
তুমিতো গুৱাহাটীত আছা তাত থাকি কেনেকুৱা লাগে
ইয়াত থাকি ঠিকেই আৰু তথাপিতো ঘৰলৈ মনত পৰে
ঘৰলেটো মনত পৰিবই ক
অ সেইটোৱে
তোমালোকৰ জেগাটো কেনেকুৱা?
আমাৰ এই জেগাটো ভাল ধুনীয়া আহিবাচোন কেতিয়াবা এইফালে ৰাণীৰ ভিতৰৰ ফালে এৰ জলপ্ৰপাত আছে
উম ওচৰতে
অ অলপ ওচৰতে আৰু আনকি মেঘালয় বৰ্ডাৰো ইয়াৰ পৰা ওচৰত যে তাত টো বহুত ধুনীয়া মেঘালয় হেৰিয়াটো বৰ ধুনীয়া জলপ্ৰপাত এটা আছে ডাঙৰ
উম তুমি তালৈ গৈছানে
না মই যোৱা নাই লগৰ খিনিহে গৈছে
অ অ তাতে ওচৰতে ফুৰিব পৰা জেগা।
আমাৰ ইয়াতে একলে আছে
অঁ
তাৰপিছত আমাৰ ইয়াৰপৰা এই যে ভূপেন হাজৰিকাৰ সমাধিৰ ক্ষেত্ৰ যে
অ তোমালোকৰ হলৰ ন নেকি
অ ওচৰতে বেছি দূৰ নহয় জালুকবাৰীতে তাৰপিছত আৰু ধুনীয়া ধুনীয়া জেগা আছে এইফালে মেঘালয়ৰ ওচৰতে যে সেই ভ ধ গৈ থাকিলে মানে ধুনীয়া ধুনীয়া জেগা পোৱা গোতেই গছ -গছনি একদম পুৰা ধুনীয়া সেউজীয়া হৈ থাকে
তুমি কলে কলে গৈছা তাত থকা পিছৰ পৰা
জলপ্ৰপাতলৈ গৈ পাইছো
উম
তেনেকে মই কলৈকো ইমান ওলোৱা নহয় এইফালে আৰু অ আৰু ফালে আমাৰ যেতিয়া ফাৰ্ষ্ট প্ৰথমবাৰ ইয়ালৈ আহিছিলো ন তেতিয়া আমাক উকিয়াম বুলি কোৱা উ মেঘালয় জেগা এটালে নাছিলে আমাৰ ইয়াৰ পৰা ওচৰতে।
উম কোন ফালে ডিঙিছিলে তুমি ৰা ত গ কোৱাচোন মোক কেতিয়াবা গলে যাম।
ৰাণীৰ পৰা আমি ডাইৰেক্ট চিধাচিধিকে যাব লাগে। তাৰ মানে প্ৰথম ভি আই পি পাই তাৰপিছত মিৰ্জা পাই তাৰ পিছত মিৰ্জা পাও আৰু। আগলৈ যাব লাগিব বিজয়নগৰো পাৰ হ'ব লাগিব।
অ
তেনেকে মানে বহুত দূৰলে যাব লাগিব।
অ
তাৰ পিছত গৈ গৈ বহুত মানে ৰাস্তাটো বহুত ভিতৰলে সোমাব লাগিব।
উম।
তাৰ পিছত বৰ ধুনীয়া জেগা অকন পাই সেইকণ উকিয়াম বুলি কয়। একদম তাত যে ডাঙৰ ডাঙৰ গছ বিলাক যে সেই তেনেকুৱা আছে নদী আছে।
তাৰপিছত জনলপ্ৰপাতো আছে তাত কিন্তু মানে। এ অলপ দূৰত আছিলে যোনখিনিয়ে মানে। আৰু তাত মানে নেটৱৰ্ক নাছিল অ। আৰু মানে তাত মানে নেটৱৰ্ক নচলে মই কেচ।
পাহাৰীয়া জেগা।
অ মই কেচ পইচা লৈ নগ'লো ন তাত মে নাওঁত উঠি। উঠি এশ টকাকে লৈছিলে জলপ্ৰপাতলৈ লৈ গৈছিলে। ছালে কিন্তু কেচ পইচা আমাৰ হাতত নাছিলেই ন কিন্তু বহুত গছ। চাবলে জলপ্ৰপাতটো আমি হে চাব নোৱাৰিলোঁ।
অ এইবাৰ গ'লে তেন্তে তেনেকে হাতত পইচা লৈ যাবা।
অ সেইটোৱেই।
উহ।
তাৰমানে হোষ্টেলত থাকোতেতো এনেও মানে তেনেকে হাতত পইচা থকা নহয় ন। ত ৰাখিবলৈও ভয় লাগে।
অ।
সেইকাৰণে।
তুমি অলপ দিনৰ আগতে মোক ফুল অলপৰ ফটো দিছিলা।
অ‌ অ।
সেয়া ক'ত গৈছিলা তুমি।
কিহৰ ফুলৰ কথা কলা।
এই যে ঢেৰ দোকান বিলাকত ঢেৰ ফুল যে আছিলে।
অ অ সেয়া আমি ডিউটি গৈছিলোঁ আমাৰ ওচৰতে। ডিউ ডিউটিৰ পৰা অকমান আগত মন্দিৰ এটা আছে। মন্দিৰটোতে। তেনেকে মানে বাহিৰতে ফুল পায়, ৰবা কাইলে যদি আমিতো এনেও ঘূৰিম বুলি ভাবিছোঁ ন। যদি সেই মন্দিৰটোলৈ হলেও যোৱা হয় তেনেহ'লে তোমালৈ দি পঠিয়াম দিয়া।
উম হু হু।
উম।
মই তেনেকে ফুল বৰ ভাল পাওঁ দেখি।
ওম ওম।
সেইদিনাখন যেতিয়া মই পেহীহঁতৰ ঘৰলৈ গৈছিলোঁ তেজপুৰ।
অ।
তেতিয়া আমি সন্ধিয়া ওলাই গৈছিলোঁ তাতে পেহীহঁতৰ। তাতে বজাৰ কৰিছিলে কৰা পিছত। তাত, আমি মানে মই ৰাস্তাবিলাক এতিয়ালো চিনি পোৱা হোৱা নাই বাৰু তাৰ। দৰং অ', ফ্ৰণ্টত মোক নাৰ্জীয়ে কৈছিল যে তেনেকে আছলি ফুল তুমি দেখিবা। তাৰপৰা প্ৰথমবাৰ মানে মই তেনেকে ইমান অৰিজিনেল ফুল মানে একেলগতে দেখিছোঁ। উম, দেখি পেলাই এনে ভাল লাগিছে তাত। গোটেই গোলাপ ফুল, ইমান গোলাপ ফুল আছে নহয়। দেখিয়ে ভাল লাগিল, অহ। ৰেড কালাৰ, তাৰপিছত অ আৰু গুলপীয়া ৰঙৰ, পাতলা গুলপীয়া অ', বগা অ' বগা আছে।
হালধিয়া চাগে।
হালধি ইমান মানে, ই বহুত দেখি গলোঁ ন মই সেইটো টাইমত।
অ'।
আৰু গাড়ীত আছিলো মই সেইটো কাৰণ ইমান ভালকে চাব নোৱাৰিলো, হলোও সেই অকন দেখিয়ো মানে মোৰ ফূৰ্তি, তাৰপা মোৰ ভাবি আছো দেই মই যেতিয়া গুৱাহাটী যাম তাত যেতিয়া মই একে লগতে সেই ফটোত দেখা ফুলখিনি চকু আগৰপৰা দেখিম তেতি এতিয়া মোৰ কি হ'ব বচোন।
অ'।
ভাল লাগে আৰু তেনেকে ফুলবিলাক দেখি
মোৰো ভাল লাগে।
এ যিমানেই যিহঁওক যিমানেই যেনেকুৱাই ছোৱালী মানুহক, সেই তেনেকে ফুল দেখাৰ লগে লগে মানে কিবা এটা এক্সাইটেড হৈ যায়।
হয়ে।
দিনাখন নৱ ছাৰে কৈছিল দেই নাৰ্জী ফুল আহিছে, মানে নৱ চাৰে এগ্ৰিকালচাৰত কৰে যে।
অ'।
যাতে এশজোপা নাৰ্জী ফুল আহিছে তহঁতে লাগিব নেকি? তাৰছত লগাটোতো লাগেই। মই ছাৰক কলো, ছাৰে হ'ব ইলেকশ্যনৰ টাইম, ইলেকশ্যনৰ পিছত তহঁতে কাগজ পাতি দিবি এনেকে লৈ ল'ব পাৰিম। আমি ইমান কথাটো গুৰুত্ব নিদিলো, মানে অ ৰুব কাৰনে। মানে খেতি টাইপ খেতি কৰে আচলতে সেইটো, সেইটো খেতি কৰাৰ কাৰণে দিয়ে, আমি ৰোৱাৰ কথা ভাবিছিলোঁ।
উম।
তাৰপিছত মই সেইদিনাখন ফেচবুকত ভিডিঅ' চাই থাকোতে বোৱাৰী এজনী পালো দেই, তাৰপা তাই কলে এনেকে সিহঁতে খেতি কৰে বুলি। তাৰপা তে-তেতিয়া মই গম পাইছো যে অ' এইখিনি যে ফুলখিনি ছাৰে যে কৈছিল, সেই একেটা ফুলেই সিহঁতে মানে এই এগ্ৰিকালচাৰ ফালৰ পৰা লৈ পেলাই খেতি কৰি আছে আৰু এতিয়ালৈকে তোমাৰ পাঁচ ছমাহ মান খুলিয়ে আছে নিকি।
উম।
সিহঁতে মানে এতিয়াও, যদি মন্দিৰ ক বা মানুহে এনেকে বিচাৰে। এতিয়াও দিয়ে সিহঁতে।
উম।
তাৰপিছত আকৌ মালাও বনাই মালা লাগিলেও দিয়ে বিয়াত।
মানে তেনেকুৱা সুবিধা কিছুমান আহে। আমিহে গম নেপাওঁ বা আমি মানে সেইটো শুনি লেও নেভাব যে কৰিব পাৰিম।
অহ। তুমি অলপ ধ্যান দিয়াহেঁতেন তুমিও কৰিব পাৰিলাহেতেন।
কিন্তু মই মানে হব লাগিয়া আমাৰ আমাৰ সিহঁতৰ জেগা আছে মানে, পথাৰ নিচিনা অকনমান জেগা লাগি লাগিব মানে ৰুবলে বা এই পথাৰ যেতিয়া ধান কটাৰ পিছত যে পথাৰ বিলাক খালী হৈ যায়, সেইটো সময়তো ৰুব কিয় চাৰি পাঁচ মাহতো পথাৰ এনেই পৰি থাকে আৰু নাৰ্জী ফুলত তোমাৰ তেনেকে একো ঔষধ দিয়া নহয়তো গোবৰ চোবৰ দিলেই হয়। সেইটো কাৰণে পথাৰৰ একো ক্ষতি নহয় আৰু সেইটো ৰুলেও।
পাৰিলা হেতেন
অ এনেকে পথাৰ থকা মানুহে মানে পাৰিব সেইটো ভাবিছোঁ মই পিছৰ বাৰলে মামাহঁতৰ ঘৰৰ লগতে পথাৰ আছে নহয়। মানে মামাহঁতক কম কৰিবলে।
অহ অহ এতিয়া কলৈকো ওলাই নোযোৱা আজি
আজি কলেকো নেযাওঁ আঠ দছ চিংকু আহিব আঠাইছ তাৰিখে
অ
তাৰপিছত চুম চুমকো মাতি থৈছো আহিবা ফুৰিব যাম বুলি। তেতিয়া নহয় চিংকু অহা পিছত ত মানে চিংকু আহা আহিব আঠাইছ তাৰিখে তাৰপিছত তাই এ চাৰি তাৰিখে একজাম কিবা পৰীক্ষা এটা আছে। পৰীক্ষাটো দিয়াৰ পিছত বোলো এদিন আহিবা গোটেইকেইটা যাম আমি ক'বালে ফুৰিবলে।
অ ক'ত যাবা এনে?
আমি আপাৰ বালিজন ওলাম। ভাল জেগাতো আমাৰ এইকনত সেইটোৱে আছে।
অ সেইটো হয় বাৰু। হ'ব দিয়া অ অ